দুটা পৰা। নমস্কাৰ নমস্কাৰ।
এ ঘৰৰ চাৰি আলিটো ওচৰত।
অ তোমালোকৰ চাৰিআলিটোত বোলে নতুন ৰাস্তা বনাইছে হয়?
উম ইফালে আহ আহিছে। তোমালোকৰ এইফালে বনাইছে নাই ৰাস্তা?
কিহেৰে বনাইছে? কেতিয়া বনাইছে!
এ হৈছে কেইদিনমান।
অ গোটেই মও ৰাস্তাৰ ওচৰতে আছো গোটেই গাড়ী চাই চলি আছে অকন অকণ
অৱ অকণ চাইডলে গুচি আহা চোন।
উম চাই চাইডলে মানে উঠি উঠি যাবলে এয়া গাড়ী আহি আছে ভয়ো লাগে নহয় যাবলে।
অ
সেইকাৰণে মানে যোৱা নাই আৰু
খবৰ কেনেকুৱা উম তই কি কৰি আছা?
মই এতিয়া। অ পৰীক্ষাৰ পৰা আহি পেলাই বহি আছো স্কুল স্কুলৰ কাষৰত অকণ
অ এতিয়া কি পঢ়ি আছে পিছে
মোৰ এতিয়া বি এ ছেকেণ্ড চেম
অ কত'লৈছা এডমিচন?
মই মই ইয়াত কি বুলি কয়, কটন কলেজতে ললোহি।
অ এতিয়া কিহত লৈছা মেজৰ
মেজৰত মই, জানো কিহৰ লৈছো। তো
ৰখা দেই এইবোৰ বজাৰ এটা মানুহ লগক কৈ আছো, এই কি কি কৈছিলা। তুমি
পিছে এতিয়া তুমি হেৰি কিহৰ লৈছা মেজৰ
মই এতিয়া পলিটি নিক লৈছো
অ হেৰি পিছে এতিয়া ভাত দিনত ভাত কিহেৰে খালা?
ভাত এই ৰুমতে মানে তাপিছত মানে পৰীক্ষালে আহোতেই এই হোটেলতে লোকেল গাহৰি কি আছিলে বোলে তাতে খালো ভাত কেইটামান
উম পিছে তোমাক মই কথা এটা সুধিব লগা আছিলে
সুধাচোন।
আমাৰ মানে তোমাৰ আচাৰ কেইবিধ মান আছে মানে আমৰ আচাৰ জল চফাই আচাৰ আমলখি আচাৰ তাৰিছত গাহৰি আচাৰ পিছে মানে আমি এনেকে মই ব্যৱসায় কৰো মানে তোমাক এনেই লাগিব নেকি আৰু তুমি এনেকে গ্ৰাহক চাই দিব পাৰিবা নেকি?
গ্ৰাহক মানে মই এতিয়া গুৱাহাটীত আছোতো মানে গুৱাহাটীত মানে মোৰ ইমান মানুহ চিনাকি নাই। তেজপুৰলে মই পূজা টাইমত যাম
অ, পিছে এতিয়া তাত কি কৰি আছা?
তাত নাই কৰা একো।
উম, পিছে কিবা পঢ়ি আছে নেকি?
মানে এনেকে কাম চাম একো কৰা নাই, জমেটোত কৰিম বুলি ভাবিছো। অ ডেলিভাৰী বয় অৱ
তুমি কিবা ব্যৱসায় এটা কৰিম বুলি ভিছিলো কৰিবা নেকি লগত?
কোৱাচোন।
হেৰি কি বুলি কয় তুমিতো মাংস চাংস কাটিব জানা নেকি বাৰু
জানো অলপ চলপ
যেনে ব্ৰইলাৰ দোকান এখন দিব পাৰিলোঁ হয় ন আমাৰ চাৰিআলটোৰ ওচৰত
অৱ পাৰিলো হয় পাৰিলো হয় আগতে আছিলে নেকি ন তোমালোকৰ চাৰিআলি তোৰ ওচৰত
এতিয়া আগতে আছিলে এতিয়া নাই মানে
অ
উম
ব্ৰইলাৰটো মানে এতিয়া পিকনিকৰ চিজনত মানে
ভাল এতিয়া আমি দুটাই বোলো ব্ৰইলাৰটো লৈ আহিলো হয়। আৰু আহি পেলাই তুমি কাটি মেলি তুমি এদিন কাটিলা হয় মই এদিন কাটিলো হয়।
আহ অ বেয়া নহয় বাৰু বিজনেচ।
উম ঠিকেই আছে। তুমি পিছো হেৰি কি বুলি কয় এইফালে গম পোৱা নেকি যে সস্তাতেনে ভাজি পচলি ক'ত পায়?
ভাৰি পাচলি মোৰ তেজপুৰৰ বিহংগুৰি পিনে মানুহ এজন চিনাকি আছে।
উম
অমিত নাথ বুলি কয়
আহ।
তেওঁ মানে চাপৰি মানে খেতি চেতি কৰে আমাৰ আগতে আমাৰ আমাৰ ঘৰৰ খেতি চেতি মানে মানুহজনে মানে বজাৰলৈ বজাৰলৈ বেচিবোৱা হ আমাৰ ঘৰত দি থৈ যায়
উম
মানুহজনৰ পৰাই ইমান আমি লওঁ শাক পাচলি শাক পাচলি
আহঢ়
এনেকে লৈ
আহ অ। হেল্ল' অ পিছে এতিয়া তুমি হেৰি কি বুলি কয় এ আ ঘৰৰ বোলো এনেকুৱা হাজিৰা এজন চাই দিব পাৰিবা নেকি
হাজিয়া
মানে আমাৰ ঘৰৰ ইফালে বন কেইটামানো কাটিব লাগিছিল তোমাৰ মানে ফাৰ্মৰ কাৰণে ঘৰ এটাও সাজিব লাগিছিলে
উম মহ চাগে বহুতো চাগে ন জংঘল খিনিৰ পৰা।
আহ।
চাবা সাপ চাপো ওলাব পাৰে আকৌ।
উম তাকে গৰমো ঢেৰটো।
উম সাপ ওলাই নে নাই?
ওলাহে মাজে মাজে কেতিয়াবা?
পেলাক
খেদি দিওঁ।
উম ত তুমি সাপ ধৰিব ধৰা দেখিছা নে নাই?
তুমি সাপ ধৰিব জানা পিছে ন মই শুনিছ চু বাৰু কবাত কবাত, অ এবাৰ পৰা তোমাক ওলালে তেনে জনাম তেনে ন?
আহ আহ।
আহ পিছে তুমি ক'ত শিকিছিলা?
মই মই তোমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত শিকিছিলো।
অ।
তাৰপিছত মানে এতিয়া ফৰেছ মোৰ হ'ল তিনি চাৰি বছৰমান, তিনি বছৰ মান হ'ল। তুমি এইবিলাক ভাল পোৱা নেকি সাপ চাপ? সাপ চাপ ভাল খোৱা নেকি তুমি? অ।
তুমি পিছে বাৰু হেৰি, কি বুলি কয় তোমাৰ ধৰিবলৈ ভয় নালাগে?
নালাগে।
অঁ।
লাহে লাহে ভয় নলগা হৈ গ'ল আগতে লাগিছিলে ভয়।
অ অ ই পইচা লৈ শিকাইছিলে নে তোমাক নে এনেই শিকাইছিলে?
পইচা লৈ শিকাইছিলে পঢ়িব লাগে।
অহ।
অ ঘপককেইটো সাপটো ধৰি দিব নোৱাৰিলো ন।
উম।
সাপটোৰ বিষয়ে জানিব লাগিব, সাপটো কোনটো সাপ কি, কেনেকে, কি হয় সেইবিলাক জানিব লাগিব যে।
অহ।
সেইকাৰণে
অ, পিছে তুমি তোমালোকৰ এইফালে চাৰি আলিটো ফালে বাৰু কি বুলি কয় কিবা দ দোকান খুলিব পায় নেকি বাৰু সিফালে, অহা যোৱাটো ঢেৰ কৰে মানুহেতো।
আমাৰপিনে ফাষ্টফুডৰ দোকান খুলিব পাৰিবা।
অহ।
উম চিকেন কাউনটাৰ চাওনটা উম চিকেন পকৰা চকৰা মই বহুত ভাল পাওঁতো খাই।
উম।
আৰু পিছে এইফালে মানুহ ওলাই আহে নে আবেলি সময় খোজকাঢ়িব?
আহে আহে।
উম তেনে খুলিব পাৰি তেনে ন?
অ আমাৰ কলেজৰ ওচৰতে খুলিব পাৰি।
অ ফাষ্ট ফুডৰ দোকান এখন, তাৰপিছত তোমাৰ ব্ৰইলাৰ দোকানখনো খুলিব দিব পাৰিম ন।
অ।
উম। তেনে তুমি ওলাবা আমি দুই একেলগে যাম। এইফালে ব্ৰইলাৰ লৈ আহিম এইফালে ভাজি লৈ আহিমগে সস্তাত
অ তোমালোকৰ মানে নদী চদী আছেনে নাই
এফালে আছে বাৰু তোমালোকৰ
অ আছে সৰু সুৰা নদী এখন নদী মানে আৰু বেলতলা চাইডতপিনে বজাৰ খনৰ ওৰতে নদী খন
তোমালোকৰ ফালে খেতিয়কৰ ফালে কঠীয়া হৈছে নে নাই
জমা আছি কঠীয়া আমাৰ ইপিনে নৰুৱে মানে ছয়গাঁওৰ পিনেহে ৰুৱে
অ অ পিছে হেৰি কি বুলি কয় দিনকাল কেনে চলিছে হেল্ল' দিনকাল বোলো কেনেকে চলিছে
দিনকালে চলি আছে আৰু ঠুক থাক
অহ পিছে ঘৰৰ খব উম পিছে ঘৰৰ খবৰ কেনেকুৱা
ঘৰ ভালেই
অ তোমাৰ এনেই ভালেই তোমালোকৰ ঘৰত কোন কোন আছে পিছে
মোৰ ঘৰত মা দেতা মই আৰু দাদা আৰু বৌ
অ অ ঠিকেই আছে দিয়া তেনে
উম! তোমালোকৰ পিনে পানী-বানপানী হয় জানো?
বানপানী এইবাৰ হব লাগে নেকি যিহে পানী হেৰি হৈছে আৰু।
অ তোমালোকৰ পিনে ফু-ফুৰিব পৰা জেগাও আছে ন ভাল-ভাল?
আছে বাৰু এইফালে চাপৰি-তাপৰি এইফালে যাবলৈ, তুমি আহিবা তেনে এদিন।
অ মই যাম। অ মোৰ যাবলৈ মনটো আছে আছে বাৰু ইপিনে তোমাৰ এনেই তাত আৰু ফুৰিবলৈ জেগা কি কি আছে?? পাহাৰ-চাহাৰ টাইপ থকা পাহাৰ-চাহাৰ। কোন পিনে আছে?
আমি এইফালে চাৰিআলিফালেহে যাব লাগিব চাগে ওলাই।
অ চাৰিআালি ন।
উম!
অ কি বুলি কয় ৰঙাপানী পিনে কি কিমান দূৰ তোমালোকৰ তাপা
যাব লাগে কি অলপ দূৰমান।
অঁ ৰঙাপানী মানে, ৰঙাপানীত মাছ বহুত ওলায় বোলে?
ওলাই। তুমি মাছ ধৰিব জানা নেকি বাৰু?
মাছ ধৰিব জানো।
অ পিছে তোমাৰ জাল আছে নেকি বাৰু?
মোৰ জাল আছে। জালও আছে, মেচিন বৰশীও আছে।
আহ! জাল পিছে এনেই মাৰিবতো জানা তুমি?
জাল মাৰিব নাজানো, মই বৰশীহে টোপাব জানো।
অ বৰশী পিছে
বৰশী মই মোবাইলৰ পৰা ল‌ও‍ঁ।
উম পিছে এনেকা পিছে ঘৰুৱা, ঘৰুৱা বনোৱা নাই নেকি হাতেৰে?
ঘৰুৱা আগতে টোপাইছিলো আৰু ক্লাছ ছিক্স-ফৰত যেতিয়া আছিলো।
উম!
তেতিয়াই টোপাইছিলো, তাৰপিছত লগৰকেইটামান মানে আৰু এতিয়া আজিকালিনো বাঁহ-চাহ নিদিয়ে নহয় মানুহে
কি লোৱা মাছক খোৱাবলৈ কাৰণে, টোপাবলৈ?
মাছক আটাগুড়ি, কেঁচু।
উম!
তাৰপিছত তোমাৰ এই বাহত যে থাকে পৰুৱাটো?
অঁ!
গাষ্টুপ বুলি কয়।
আহ!
সেইটো, তোমালোকৰ মানে গাজটেঙা আছে নেকি বাৰু?
গাজটেঙা এইফালে আছে এইফালে যাবই লাগিব। তুমি বাৰু হেৰি ধৰি কেনে পোৱা বাৰু? ধৰি কেনেকুৱা লাগে মাছ?
আহ!
উম!
উম! এইফালে অমিতা বাৰীৰফালে আছে আহিবা লাগে যদি।
অ মই পূজা টাইমত যাম দিয়া, একেলৈ আনিম ন কেইটামান।
অঁ!
তুমি আগতে কৃষ্ণা মটৰ বুলি যে এটা মটৰ আছিলে সেইটো খাইছা নে নাই?
খাইছিলো। তুমি?
অ' ময়ো খাইছো আজিকালি নোহোৱা হ'ল নহয় ন মটৰটো।
তাক
হে
ভালেই লাগে বোলো এতিয়া নোহোৱা হল।
অ মনতো তোমালোকৰ পিনে পায় জানো মদৰো তোমালোকৰ পিনে।
মটৰ আগতে স্কুলত। পঢ়ি থাকোঁতে পায় আছিলে এতিয়া নোহোৱা হ'ল পিছে ননাই হলো স্কুলত সৰু হ'ল তাৰপিছত দোকানো আজিকালি বন্ধ হ'ল বা মানুহ। বেলেগত গৈ এতিয়া কামো কৰে এতিয়া।
দিয়া তেনে ঠিক আছে ন মোৰপিনে বাৰ যাও। অ '